হেল্ল'
হয় শুনিছেনে?
মই এ এনে আছে
ময়ো ভাত পানী খালা
উম খালো খালো তুমি খালা
খেল খেলছে
আজি আমাৰ মাছ আছিলে তোমালোকৰ
আমাৰ আজি নিৰামিষ অ
অ
বাকী ঘৰত সকলোৰে ভাল
উম ভালেই তোমালোকৰ ভালনেে
উম ভালেই
অ তোমাৰ ভণ্টিক কি পঢ়ি আছে ন
তাই এইবাৰ বি এ কৰি আছে জোগ্ৰাফী নগৰ
তাইতো শেষ হব হৈছে চাগে ন
অ শেষ হ'বলৈ মানে কি জানা তাই এতিয়া তিনিবছৰ হ'বলৈ হৈছে কিন্তু আজিকালি আকৌ চৰকাৰে নতুন নিয়ম এটা উলিয়ালে নহয় নতুন শিক্ষানীতিৰ নিয়মতে চাৰি বছৰৰ কৰি দিলে ন তাকে মানে হেৰি এটা থাকে আৰু যে চা তিনিবছৰতো শেষ কৰিব পাৰে পঢ়া বা কোনোবাই যদি বিচাৰে চাৰি বছৰতো পাৰে এতিয়া জানিব পৰা মতে পুৰণা যিটো শিক্ষা যদি তিনি বছৰত পঢ়ে মানে বি এটো শেষ কৰে তেতিয়াহ'লে পুৰণা শিক্ষানীতিমতে শেষ হ'ব আৰু যদি চাৰি বছৰত কৰে তেতিয়াহে নতুন শিক্ষানীতিমতে হ'ব সেইটোৱে তাই অলপ মানে দুধুৰ মধুৰ হৈ আছে আৰু তিনিবছৰতে শেষ কৰিব নে চাৰি বছৰতে শেষ কৰিব কৰিব
অ এতিয়া তাই তিনি বছৰ হ'ল ন
উম তিনিবছৰে হ'ব আৰু পৰীক্ষা দিছে ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা দি আছে আৰু এতিয়া তাকে মই তোমাক আহ কথা এটা সুধিবলৈ ফোন কৰিলোঁ আচলতে মোক অকণমান মানে মই জ্ঞাত নহয় সেইটো বিষয়ে সেইটো কাৰণে তোমালে ফোনটো কৰি দিলো যদি তুমি ব্যস্ত নাই তেনেহ'লে অলপ কথা পাতিব পাৰো নেকি
অ নাই নাই
অ মানে কথাটো কি
তুমি সুধিব পাৰা মোক হয় মই কৰিছিলো
অ তাকে কি পঢ়িব লাগে বি এড কৰিবৰ কাৰণে বা ক'ত কি পৰীক্ষা দিব লাগে মই আচলতে ভালকে নাজানো মানে তাকে বোলো তুমি কৰিছা সেইটো জ গম পালো লগৰ এজনে ক'লে তাকে তোমাৰ পৰা অকমান মানে কেনেকে কি হয় জানিলে মোৰো সুবিধা হয় ভন্টিক মানে অকমান ক'ব পাৰিম
অহ অ তুমি এই এণ্ট্ৰেঞ্চ দিব লাগিব বি এডৰ এ বি এড পঢ়িব হলে
অ সেটো কত দিব লাগে
সেইটো এপ্লাই কৰিব লাগিব তুমি দোকানত গৈ বা নিজেও ঘৰৰ পৰা এনেকে চাই মেলি মানে তুমি যিখন ইউনিভাৰ্চিটিৰ আন্দাৰত বি এড কৰিব বিচৰা যেনে গুৱাহাটী ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি বা তেজ পুৰ ইউনিভাৰ্চিটি বা বড়োলেণ্ড ইউনিভাৰ্চিটি তুমি যিখন ইউনিভাৰ্চিটিৰ পৰা বি এড কৰিব বিচাৰা সেইখন ইউনিভাৰ্চিটি যেতিয়া ডেট ওলাব এণ্ট্ৰেন্সৰ বি এডৰ কাৰণে তুমি সেইটো তেতিয়া লিংকটোত গৈ পেলাই এপ্লাই কৰিলে ণ্ট্ৰেন্সৰ ডেট দিব নহয় তেতিয়ৈকে পঢ়ি থাকিব লাগিব আৰু তাৰপিছতে এণ্ট্ৰেন্সটো দিলে তেতিয়া মাৰ্কচটোৰ বেচিছত অ' ক'ত পোৱা সেইটো কাউন্সেলিং হ'ব ব মানে কিছুমান কলেজৰ আন্দাৰত কাউন্সেলিং হয়, কিছুমানৰ নহ হয়।
উম, সেইটো মানে তিনিখন বিশ্ববিদ্যালয়তে আছে আছে আমাৰ অসমত। নে আৰু বেলেগতো আছে?
ইয়াত তোমাৰ গুৱাহাটী - গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে। তাৰপিছত তেজপুৰ। ডিব্ৰুগড়। বড়োলেণ্ড। আছাম - আছাম ইউনিভাৰ্চিটি শিলচৰ। এই কেইখনতে আছে। আৰু বেলেগ কৰা নাই মানে অসমৰ
তাৰ যিবিলাক মানে হেৰিবিলাক অ' মহাবিদ্যালয় বিলাক সেইবিলাক কি এই উম চৰকাৰী নে বেচৰকাৰী হয়?
এ কিছুমান চৰকাৰী আছে, কিছুমান বেচৰকাৰী আছে। এতিয়া তুমি যিখনত ছিট পোৱা সেইটোৰ ওপৰত কথা আৰু।
অঁ অঁ।
এতিয়া তুমি এ মানে মোৰখন বেচৰকাৰী আছিলে। মানে কি হয় এই যিবিলাক চৰকাৰী থাকে ন তাতে চিটটো বহুত কম থাকে আৰু তাত তে মানে এই টিচাৰ্চ । মানে শিক - শিক্ষক শিক্ষাৰ্থীখিনিৰ কাৰণে ৰিজাৰ্ভেশ্যনো থাকে। গতিকে ৰিজাৰ্ভেশ্যন যদ মানে এনেকুৱা হয় এশটা চিট থাকে নহয় পঞ্চাছটা ৰিজাৰ্ভে হৈ থাকে। সেইটো কাৰণে অকল পঞ্চাছটা ল'ৰা ছোৱালীহে পায় আৰু যিখিনিয়ে পায় সেইখিনি মানে বহুত একেবাৰে ওপৰৰ ৰেংক পাব লাগিব আৰু মানে এনট্ৰেন্ঞ্চত একেবাৰে ওপৰৰ মাৰ্ক পালে মানে সেইখিনিত পাবলৈ, চৰকাৰীখিনিত পোৱাটো সহজ হয় আৰু তলৰ খিনিয়ে অলপ টান হয় আৰু আৰু যিহেতু কম্পিটিচনো বহুত বাঢিছে ইয়াতে ৰিজাভেৰ্শ্যনো আছে বাৰু এইবিলাক জেনেৰেল, এছ টি, এছ
আচ্ছা, হম হম হুম। আৰু এটা কথা সুধো? ধৰি লোৱা তাইক মই ক'লোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় বা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰাই অ' বি এডৰ যিটো পৰীক্ষা আছে সেইটো দিবলৈ ক'লো বা তেজপুৰ বিশ্ববিদ্যালয় যিখনেই হওক আৰু য'ৰ পৰাই ওলাইছে তাতে তাতে তাইক মানে হেৰি কৰিবলৈ কৈ পেলাই এপ্লাই কৰিবলৈ গৈ পেলাই তাৰ পৰাই দিবলৈ ক'লোঁ, তাৰ কাৰণে সকলোৰে মানে পঢ়িব লগাখিনি একেই নে?
অ' একেই হয়। তাতে চিলেবাছটো থাকিব নহয় মানে কি কি পঢ়িব লাগে
হম হ হ আহ সেই কি কি পঢ়িব লাগে সেইখিনি এবাৰ জ জনাব পাৰিবা নি
মোৰ যে বহুত বছৰ হ'ল ৰবা
অ পাহৰিছা ন, বুজি পাইছো বাৰু হ'লেও মনকাখিনি কোৱাচোন?
মানে টিছিঙৰ লাইনৰ যিখিনি থাকে ধৰি লোৱা আমাৰ এই স বুলি কম এই আমাৰ যিবিলাক এক্টবিলাক যেনেকে ৰাইট টু এডুকেশ্যন এক্ট বা এইবিলাক সেইবিলাক এক্ট বিলাকৰ বিষয়ে পঢ়িব লাগিব আৰু আৰু এইবিলাক ইংৰাজী গ্ৰামাৰবিলাকতো কি
সংবিধানৰ অনুচ্ছেদ নম্বৰ একৈছ ক মানে ইংৰাজীতে ক'বলৈ গ'লে আৰ্টিকেল টুৱেণ্টি ওৱান এইট আছে ন সেইটো
অ
শিক্ষাৰ অধিকাৰ আইনখন
অ
বু সেইটো সেইটো বেলেগ এটা কথা মানে মূল কথাটোৰ পৰা আঁতৰি গৈছোঁ এই মানে অংক তাৰপিছত ৰিজনিং তাৰপিছত সমাজ বিজ্ঞান এইবোৰ পঢ়িব লাগে নেকি সেয়া এক্সজামৰ কাৰণে
লাগে লাগে সেইবিলাকো জৰুৰী হয় আহ মানে ধৰি লোৱা এইবিলাক বেলেগ যিবিলাক পৰীক্ষা থাকে তাততো চব এইবিলাক অংক সমাজ বিজ্ঞান ৰিজনিং এইবিলাকতো থাকেই এতিয়া মানে এ এই বি এডৰ এণ্ট্ৰি সেইখিনিৰ লগতে এ ম পঢ়োৱাৰ ৰিলেটেড যিবিলাক মানে এক্টবিলাক থাকে সেইবিলাকো জড়িত গতিকে সেইবিলাকো পঢ়িব লাগিব ধৰি লও চেলেবাচ যিটো মানে বহুত ডাঙৰ হয় বুলিয়ে ক'ব পাৰি ক'ব লাগিব আৰু কাৰণ বহুত খিনি সোমাই আছে ন এইখ খিনিয়ে যথেষ্ট দিয়াচোন যথেষ্ট মানে বহুত বেছি আৰু এইখিনি।
বুজিছো। আৰু তোমাৰ হে এই এই পৰীক্ষাটো দি পেলাই বি এড বি এড বা ডি এল এডত চিটটো পোৱাৰ পিছত শিক্ষকতাৰ বাবে আকৌ আৰু কিবা কৰিব লাগে নেকি? নে শিক্ষকতা তেনেকেই মানে। পাই যায়।
নাই, দিব লাগে। পৰীক্ষা তেনেকে আমাৰ অসমত আছাম টেট ওলায়, আকৌ চেণ্ট্ৰেলৰ কাৰণে চি টেট ওলায়। গতিকে সেইখিনি পৰীক্ষ দিব লাগিব সেইখিনি পৰীক্ষা পাছ কৰিলেহে তেতিয়া চাকৰি। পোৱাৰ সম্ভাৱনা আছে। খিনি মানে লাগিবই মানে।
সেইবিলাকৰ কাৰণেও সেই একেখিনি বস্তুৱে পঢ়িব লাগেনে?
উম', উম। একেখিনিয়ে কিন্তু উম ইয়াতে অংকটো অংক আৰু ছচিয়েলৰ মাজত মানে অহ চুজ কৰিব পাৰি।
আচ্ছা।
অ', ধৰি লোৱা, যোনবিলাকে অংক টান পায় তাহাঁতি অংকটো নলয়। সুশীল লৈছে। বাত্ ৰিজনিং সমাজ বিজ্ঞান, সেইবিলাক একেই থাকে।
আৰু এটা কথা সুধোঁ? এই যিটো বি এ পাঠ্যক্ৰমটো সেইটো কিমান বছৰীয়া হয়?
হেতু দুবছৰীয়া। অ কিন্তু মই মাজতে শুনিছিল কিন্তু এবছৰীয়া কৰাৰ কথা ওলাইছিলে দেই। কিন্তু এতিয়ালৈকে সেইটো এপ্ৰুভ হোৱা নাই।
হোৱাগৈ নাই ন। আৰু সেইটো সাম্মাসিক, সাম্মাসিকৰ হয়নে? নে বছৰেকীয়া, বছৰেকীয়া ধৰণে হয় পৰীক্ষাবিলাক?
বছেৰেকীয়া হয়। ৰ'বা, ৰ'বা! এইটো কাৰণেই এইটো খালি ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ লগত কথা দেই। মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিছিলোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বছৰি কেতিয়াকৈ পা, মানে পাতিছিলে? পৰীক্ষা। কিন্তু বড়োলেণ্ড ইউনিভাৰ্চিটি মোৰ লগৰ ছোৱালী পঢ়িছেনে? তাহাঁতৰ আকৌ এনেকে সোম অ। কি বুলি কৈছিলা তুমি? হয়, হয় তাহাঁতৰ তেনেকে হয়, হয়।
বুজিছো, ঠিক আছে বাৰু। মই তোমাৰ কথাখিনি মোৰ কাৰণে ভালেখিনি উপযোগী হ'ল। মই ৰাতিপুৱালৈ ভন্টিক এবাৰ কথা কথাখিনি জনাম সেইমতে চাই লৈ পেলাই তাই ক'ত কি আবেদন কৰি কৰিব পাৰিব। শুনা মতে আবেদনবিলাক চলি আছে চাগে? হা, হা!
তুমি কিবা, ডি এল এড কিবা কৈছিলা!
অ' ডি এল এ পাঠ্যক্ৰমটো কিমান বছৰীয়া হ'ল?
সেইটোও দুবছৰীয়া
আচ্ছা দুইটা দুবছৰীয়া যদি, দুইটাৰ মাজত পাৰ্থক্য কি হয়?
পাৰ্থক্য - বি এডটো কৰিলে ওপৰৰ, ওপৰৰ শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক পঢ়াব পাৰি। ডি এল এড তটো কৰিলেও তলৰ শ্ৰেণীৰ ল'ৰা ছোৱালী বিলাকক পঢ়াব পাৰি।
আচ্ছা যদি বি এড কৰে তেতিয়াহ'লে, তেতিয়াহ'লে দুই খিনিকে পঢ়াব পাৰব, পাৰিব নে অকল ওপৰৰত খিনিহে পাৰিব?
অকল ওপৰৰখিন।
তলৰ খিনিক নোৱাৰি।
হম হ। ঠিক আছে। মই তাইক জনাম। ঠিকে আছে বাৰু দিয়া ধন্যবাদ তোমাৰ উপকাৰখিনিৰ কাৰণে বহুত খিনি লাগতিয়াল কথা গম পালোঁ ঠিকে আছে বাৰু দিয়া শুই যোৱা এতিয়া
অ ঠিক আছে পিছতো যদি কিবা জানিবলগীয়া থাকে মোক ফোন কৰিব ক'বা তাইক
ঠিক আছে মই তাইক বাৰু তোমাৰ দুৰভাষৰ নাম্বৰটো দি দিম
অ অ ঠিক আছে
ঠিক আছে শুভৰাত্ৰি
শুভৰাত্ৰি